হেল্ল! উম শুনি আছোঁ ক?
অ কি কৰি আছ?
এয়া একো নাই দোকানত, তই?
এই ইণ্টাৰ্ণশ্বিপ কৰিব নাই
ইণ্টাৰ্ণ ক'ত তেজপুৰত?
অ।
কিমান দিনৰ কাৰণে?
এমাহৰ কাৰণে।
অ এমাহ, একদিনত কিমান ঘণ্টাকে ক্লাছ কৰাই?
এতিয়াতো এ আমি দুদিনমানহে হৈছে অহা এইকেইদিনটো ভালকে কৰোৱাই নাই তোৰ তিনি ঘণ্টা - চাৰি ঘণ্টামানকে কৰাই আছে। তাৰ পৰা দুদিনমান যোৱাৰ পিছত অকণমান বেছিকে কৰিম বুলি কৈছে।
মানে এশ বিশ ঘণ্টা নেকি বাৰু ইণ্টাৰ্ণশ্বিপটো?
অঁ এশ বিছ ঘণ্টা কিন্তু সিহঁতে সেইম বুলি কৈছে গোটেইটো নকৰিলেও হ'ব বুলি কৈছে।
অ গোটেইটো নকৰিলেও হব।
মানে তেনেকৈ যদি মাষ্টৰবলৈ অকণ ভাল হেৰি হয় তেনেকুৱা কিবা - কিবি যদি চাঞ্চ থাকে তেতিয়া মিলাই দিয়ে মানে।
উম দিয়ে বাৰু দিয়ে।
আৰু তেনেকে টাইমটো মিলাই দিলে সিহঁতৰ কাৰণেও ভাল আমাৰ কাৰণেও ভাল।
উম।
হেল্ল'!
শুনি আছো শুনি আছো কৈ যা।
অ অ অ ভাত খালি নেকি?
ভাততো মই নাই খোৱা।
উম, কি কব লৈছিলি? মই নাই খোৱা, ৰুটি দিলে ৰুটি খালোঁ, ভাত অকণমান দিব দেৰিকে দিব।
অত ভাত মানে হেৰি এটা টাইমহে দিয়ে নেকি গোটেই দিনটোত?
নহয় নহয় ভাত দুটা টাইম দিয়ে, এটা টাইম ৰুটি দিয়ে।
অ এটা টাইম মই ৰুটি দিয়ে।
অ।
অ। অ সেইটোয়ে ভাল আছে গম পাইছা নাই? ৰাতিপুৱা যদি তোৰ হেৰি দিয়ে ন এইটো কি বুলি কয় ৰুটিটো দি দিয়ে।
অ।
এ এ তাৰ পিছত দুপৰীয়া যদি ভাতটো দিয়ে সেইটো বহুত কাৰণ একচুৱেলি ক'ব গ'লে ৰাতিপুৱা ৰুটিয়ে খাব লাগে হয় নাই কচোন
এ খাবতো লাগে কিন্তু ইয়াত এতিয়া ৰুটি দুটাহে দিয়ে দুটা দিলে কপা ভোক মৰিব বাও
উম অকল দুটা দিয়ে।
অ।
ভাল হব। ওৱান ফৰ্টি অ ইমান তেতিয়াহ'লে ইমান কম কম কেলে দিয়ে নাই বুলিতো চাৰিটা মান দিব পাৰে ন ভোক গুচি যোৱাকে
পইচাটো ৰব লাগিব না সিহঁতৰ কেলে লগৰ বুলি সেইটো দি দিব আৰু তোৰ ৰুটি দিব দুটা তাৰপিছত দিব নহলে মো আৰু সেইখন দিয়াৰ পিছত ৰাতি পুৱা গেছ হৈছে হাগনি হৈছে আৰু তাৰ বাদে একো নাই হোৱা
অঔ উ ৰাতিপুৱাই সেই মটৰ মাহটো মানে মটৰ মাহ বা বুট দালি এইটো মানে ৰাতিপুৱা বস্তু নহয়
সেইটোয়ে নহয়তো নহয়েই তাৰপিছত তোৰ মচলা যি খন দিয়ে নহয় গোন্ধ গম পাই যায় মানে
অ মানে পুৰা মচলা দি বনাই এতে গেছৰ গেছৰটো জম আৰু
উম
উম অলপ দিন হেৰি দিন মান গম য নাই তই যদি দহ বাৰ দিন মান যদি এ কেৰাহে খাই থাকো ন তোৰ এইটো এটা মানে অ ন পেট চলিব তেতিয়া পেট নচলেগে তেতিয়াতো অভ্যাস এটা হৈ যাব মানে খা প্ৰথমতে দুদিন মান অলপ প্ৰব্লেম দিব মানে কেইদিন মান তাৰ পাছত কিন্তু সেইটো এটা অভ্যাস হৈ যাব
হু
মানে মই পাইছো ন এতিয়া মানে কি হ'ল চা মও দোকানত থাকো যে
অ
ৰা ঘৰত থাকিলেতো নটামান দছটামান বজাত ভাত খাওঁ তাৰপিছত আকৌ তাৰ পিছত আকৌ দুপৰীয়া তোৰ আঢ়ৈটা তিনটামান বজাত ভাত খাও
হম
ইয়াততো ইয়াত এতিয়া এক টাইম খাই খাই মানে মোৰ এতিয়া তিনটামান বজাত ভোক লাগে
অ
সেইটো এটা অভ্যাস হৈ গ'লগে যে
হম
এতিয়া ৰাতিপুৱা মানে মোৰ ভোক নালাগে ৰাতিপুৱা চাহ একাপ খালেও মানে এতিয়া এতিয়া মানে মেইন কথাটো কি হ'ল জানা নাই মই আগতে ৰাতিপুৱা গাখীৰ চাহ খাব নোৱাও কিন্তু এতিয়া মানে মোক গাখীৰ চাহ খাই খাই এটা অভ্যাস হৈ গ'ল মানে এতিয়া গাখীৰ চাহ খালেও মোৰ একো নহয় তেনেকোৱা বাকী আজি কি ইণ্টাৰ্ণশ্বিপ হোৱা নাই নেকি আজি নে বন্ধ আছে
ইহঁতৰ ইয়াত মানে ইনষ্টিটিউট টো কেলে নাজানো ইউনিভাৰ্চিটি হেও নহয় এইটো চেণ্টেলৰ হয় ইনষ্টিটিউটটো এটা শনিবাৰে দেওবাৰে বন্ধ থাকে দেওবাৰে বাও চবৰেই বন্ধ থাকে কিন্তু শনিবাৰে বন্ধ থাকে বুলি কৈছে
শনিবাৰ থাৰ্ড এটোতো থাৰ্ড চেটাৰ্ডে নহয় ন
একোৱেই নহয় এইটো ফাৰ্ষ্টটোহে
তাকে হে
কিন্তু বন্ধ কৰিবলৈ দিছে ন জানো সেইটো কৈছে তোমালোকৰ এইটো বন্ধ থাকিব দুদিন সোনকালে মানে এই শনিবাৰে কৰি দিয়া হলে আমিয়ে সোনকালে আজৰি হওঁ সিহঁতেও আজৰি হয়।
অ অ সে তে এটা এতিয়া এ এমাহ এসপ্তাহত চাৰিটা চাৰিটা শনিবাৰতটো চাৰিদিন লোকচানে হৈ গ'ল ন।
উম সেইটোৱে
আকৌ এইফালে দেওবাৰটোতো গ'লেই ইফালে আঠ দিনতো দেখা দেখকে গৈয়ে আছে
উম
আঠ দিন মানে চমু হৈ যোৱা মানুহ বহুত চমু ন
উম। ইয়াত গৰমতটো বহুত বেছি আৰু পানীতো বহুত লেতেৰা হোষ্টেলত কেলে জানো পায়।
পানী কি পৰিস্কাৰ ফিল্টাৰ নকৰাকে দিয়ে নেকি পানী।
ফিল্টাৰ আছে কিন্তু আইৰণটো বহুত বেছি ৰঙা পানীয়ে ওলাই যায় মানে। আৰু কিবা চেণ্ট এটা আহে এতিয়া গোটেই খন খজুতি হৈ গৈছে চবৰে।
পাহাৰৰ ছাইড নেকি বাৰু অলপ।
আৰু নহয় এখন ইয়াৰ ওচৰত একো পাহাৰেই নাই দেখোন।
তেতিয়া হ'লে ইমান বেয়া পানী নে?
ইউনিাৰ্চিটিৰ ওচৰত পাহাৰ আছে জানো নাই নহয়।
উহু
সেই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰাতো দহ কিলোমিটাৰমান আঁতৰত হ'ব।
অ তাৰ মানে পানীটোয়ে বেয়া তেতিয়া হ'লে। নহয়। পানীতটো মানে কেতিয়াও শেষ নহওক বুলি বেছিকে মানে দকে বৰিং কৰি থৈছে। মোৰ মতে তেনেকুৱাই হ'ব চাগে।
তেনেকৈয়ে কিবা হ'ব।
উম মানে কি হয় পানীৰ এটা লেভেল থাকে ন।
হা হা।
পানী এটা লেভেল থাকে ন, উম। জোখত তাতকে যদি বেছি তললৈ বহাই দিয়ে তেতিয়া লেতেৰা পানী আহে।
অহ সেইটোও হয়। আৰু ইয়াৰ কালি যিখন ভাত দিছে নহয় দালিতো তোৰ হেৰি দুপৰীয়া দালি আছিলে দুপৰীয়া দালিটো ৰাতি দালি টো লগত মিক্স কৰি দিলে প্ৰথমে যিখিনি খালে ভাল দালিয়ে পালে পিছৰ খিনিৰ লগত দুপৰীয়াৰ মিক্স কৰি দিলে এতিয়া গৰম দাইলত ঠাণ্ডা দালিতে মিস্ক হৈ গ'ল যে এতিয়া চেণ মাৰি দিছে।
তাৰ পিছত সেই চেন মৱা দালিটোকে দিছে নে খাবলে?
অ।
উম উম।
সেন কমপ্লেইন কৰিব লাগিব নহ'লেটো সদায় সেইখনকে দিব।
নিমক। তেলে খাবি কিন্তু সেই তেনেকুৱা গোন্ধোৱা বস্তু নাখাবি দেই একদম পৰা বেমাৰ কৰি দিব। গোনোৱা সেই অকণো হজম মানেটো হজম নহয়ে বস্তুটো।
উম। উপায় নাই মানে এতিয়া কৰিবি কি নু হা
কমপ্লেইন কৰিব লাগে।
কৰিব লাগিব ৰ আজি চাই লম কি দিয়ে তাৰপৰা কমপ্লেইন কৰিব লাগিব।
পইচা লৈছে যেতিয়াটো খানাতো ভালকে দিব লাগিব ন।
পইচা লৈছে পইচা তোৰ দুশ। পাঁচশ সাতশ চাৰে তিনিশ সাত তিনি হাজাৰ সাতশ টকা লৈছে।
অ ক
সেইটো হিচাপতো ভালকেইে দিব লাগে ৰুটিটো সেইটো সৰহকৈ দিব পাৰে ৰাতিপুৱা ভোক লাগে গুজ নাযায় ৰুটি খাই পেলাই। বা দালি যিখন দিয়ে মানে ৰাজমাহ দিছে ৰাজমাহৰ একো হেৰি নহয়।
উম গম পাইছো সেইকাৰণেতো ইচিন সেইকোলা মানুহতটো কমকে গৈছে ন।
এই নহয় ইহঁতৰ ইনষ্টিটিউটটো বেছি ডাঙৰ নহয় সৰু কিন্তু। মানে মানুহ বহুত আহে হেতৰ হেতৰ হিচাপতো
হয় নি।
অ
ব
মানে তোৰ এক কিলোমিটাৰ মান। এক কিলোমিটাৰ স্কোৱাৰ হ'ব চাগে টোৰ গোটেই কেম্পাচটো।
অ
তাৰ পৰা সেই সিমানটো ৰেঞ্জৰ ভিতৰতে গোটেইখিনি আছে। ওচৰতে আই এছ আই বুলি হেৰি এটা আছে ইনষ্টিটিউট এটা। ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট বুলি।
অ
টো মানে আমাৰ তাৰ কলেজ বিলাকৰ যিবিলাক ফান ন।
উম
তেনেকুৱা কলেজৰ ফাণ্ডৰ সিহঁৰ চাগে ৱালৰ ফাণ্ড আছে সিমানটো।
ৱ বাহ
ইমানেই হেভি হেভি ৱাল দি থৈছে ৱাল মানে যিটো ওখ ৱাল মাৰিছে দুটা মানুহ থিয় হলেও ঢুকি নাপাব চাগে।
অ এইটো বহুত ওখকে মাৰিছে মানে। আও কিবা ৱাল বিলাকত ৱাল বিলাকত পেইণ্টিং কৰা আছে নি
পেইন নাই ডিজাইন কৰা আছে ডিজাইন ডিজাইন আছে ফুল কটা আছে। উম
অ হও।
ওপৰত আকৌ ফেঞ্চিং দিয়া আছে। তোৰ সিহঁতৰ অ সিহঁতৰ কেম্পাচটো হ'ল তোৰ ছিক্সটি এইট থাউজেণ্ড মিটাৰ স্কৰ মানে ছয় কিলোমিটাৰ ছয় কিলোমিটাৰ তোৰ মানে এটা চাইডত টু পইণ্ট টু টু পইণ্ট ফাইভ এনেকুৱাকে আছে মানে এই-
অ অ
বহুত ডাঙৰ এইটো ইনষ্টিটিউট।
উম।
আৰু ইয়াত একদম চবতকে বেয়া বস্তুতটো হ'ল ওচৰত- গোটেই হেৰি মুছলমান মানুহ আছে আৰু ইউনিভাৰ্চিটিৰ পৰা বাহিৰত যে। ইয়াৰ একোৱে নাপায়। তই যদি কিবা কিবা এটা কিনিবও ন কিবা এটা খাবলৈ হ'লেও দুই তিনি কিলোমিটাৰ যাব লাগিব। তাৰপিছত ভাল কিবাতো কাপোৰ চাপোৰ কিনিব বা হোটেলত খাব গ'লেতো ডাইৰেক্ট ইউনিভাৰ্চিটিৰ ওচৰত যাব লাগিব ইয়াৰ পৰা দছ বাৰ কিলোমিটাৰ হৈ যাব।
বহুত দূৰ আছে।
উম কাৰণ ইয়াৰ পায় সেই ছয় কিলোমিটাৰ মান যাব লাগিব সেই সিহঁতৰ গলি এইটো চাইদৰ পৰা ওলাই সিটো চাইদলে যিটো যোৱা কি আছে।
কাগজত বে কৰি দে উম।
এই ইয়াত তেনেকে ইমান বস্তুটো বেয়া নহয় বাওঁ কিন্তু মানে এই অকণমানি অকণমানি এইবিলাক বস্তু ধেৰ ইয়াত নাই মানে।
অ অ তাত টম টম চলে নচলে?
টমটম চলে এতিয়া টমটমৰ ভাৰা বহুত কম আক দেই। ইয়াত সেই ইউনিভাৰ্চিটিৰ ওচৰৰ পৰা ইয়াত থৈ যাবহি তোৰ বিছ টকা বা ত্ৰিছ টকা ল'ব এটা মানুহত দছ কিলোমিটাৰ চিন্তা কৰি চা। এতিয়াতো তেনেকে লখিমপুৰ যাব হ'লে তো পৰা এশ টকা লৈ ল'ব, অ পঞ্চাছ টকা।
অ তাত কি দামটো সস্তা।
অ টমটমৰ দাম কম। এই তই চিন্তা কৰি চা দছ কিলোমিটাৰ এতিয়া দছ, এঘাৰ কিলোমিটাৰ সিহঁতি হেই টকা লৈছে বি ত্ৰিছ টকা, বিছ টকাকে লৈছে।
অ বাপৰে ইয়াত হ'বলে হ'লে দেখোন বহুত
সেইটোৱেটো তাত ধেৰ লৈ লব।
আৰু এতিয়া ফ'ৰ লেন বনাই আছে ইয়াত।
অ।
এনে কাম বিলাক ভালেই। কিন্তু ইমান উন্নত নহয় মানে জেগাটো, নতুনকে বনাইছেহে।
অ হ'বগে আৰু লাহে লাহে গৈ।
উম, উম।
আমাৰ আমাৰ ইয়াত এতিয়া হেৰি আকৌ এতিয়া তোৰ চাৰি কিলোমিটাৰ যাবলে হ'লেও এশ টকা লৈ লয়।
অ এশ টকা, পঞ্চাছ টকা লৈ লব। এতিয়া কলেজৰ ওচৰৰ পৰা হেৰিয় লৈকে পাঁচ কিলোিটাৰহে, পাঁচ কিলোমিটাৰ নে চাৰি কিলমিটাৰ কিবা এটা। সেইটোতো পঞ্চাছ টকা লৈ লয়। লখিমপুৰ ষ্টেচন, লখিমপুৰ টাউন মানে কলেজৰ পৰা ষ্টেচনলে।
আৰু নজনা মানুহ হবলে হলেতো এশ টকা লৈ লব। যোনে দাম সোধে দাম সুধি দিবলৈ হ'লে কৈ এশ টকা লৈ ল'ব।
উম।
তেনেকুৱা। এনে কলেজত কেই টকা? পঞ্চাছ টকাই লয়।
উম।
চল্লিছ টকা, পঞ্চাছ টকা এনেকে।
এনেই সেইডখৰ পৰা তালে ত্ৰিছ টকাকে লয় এটা মানুহ। ত্ৰিছ টকা, বিছ টকাকে পৰে।
এনেই এ বিছ টকা মানকেহে পৰে। ত্ৰিছ টকা ভাৰা নহয়ে সেইকণ। বেছি দূৰ নহয়তো ষ্টেচনৰ পৰা কলেজৰ সেই কনলে।
সিহঁতে লাভটো চাব যায় পইচা ধেই লয়।
এতিয়া বাহিৰৰ দেশতটো বিহাৰত যে
হু।
এক, এক কিলোমিটাৰ এটকা লয়, গম পাইছ নাই?
অ, এতিয়া আমাৰ ইয়াতো তেনেকে হেৰি গাড়ীবোৰত বন্ধা আছে দেখোন প্ৰথম পাঁচ কিলোমিটাৰত পোন্ধৰ টকা নে কিবা তা